শুনিছানে?
উম শুনিছো শুনিছো।
এও অ অ অ অ টু।
এ আপোনাৰ লগত কথা পাতি থাকোতে হঠাতে মাত দিছে।
অহ হয় হয় হয় কি কৰি আছা?
কে? সোনকালে আহি পাব না সেইকাৰণে বাট চাই আছো দিয়া।
হে হে আ অ অ অ। ভালে পিছে ভাত-পানী খালা?
উম, খালো খালো মাত্ৰ খাই উঠিলো।
অ অ অ আ এ অ অ, পালিয়ে আৰু শুনি আছি ভালেই চোন।
বাকী এ এ। হয় হয় হয় হয়, বাকী তুমি কোৱা কি কৰি আছিলা?
মই এই এনে আছিলো ভাত খোৱা ভাত-চাত খাই উঠিলো বোলো আমাৰ বিশ্বনাথ তে অলপ মানে কৰিলো ত আৰু ভাবিছোঁ তোমাক ফোন কৰিম কৰিম কৰিম বুলি তুমিয়ে ফোন কৰিলা ভালে লাগে আজি।
অ অ অ, তাকে ময়ো এনে বাগৰি আছিলো এ তোমাৰো মনত পৰে দিয়া মানে তেনেকে সময় নাপাওঁ যে। মানে ঢেৰ কাম থাকে। এনেও ঘৰৰো কাম থাকে আকৌ দোকান এখন আছে যে এখন দোকান যোৱা তাৰপিছত আকৌ ঘৰত মানে বজাৰ এইবিলাক কৰা তাৰপিছত ঘৰত মানে চোৱা-চিতা কৰা আকৌ আজি মানে আ আলহী আহিছিলে ডিব্ৰুগড়ৰ পৰা মানে আমাৰ কিছুমান আলহী আহিছিলে তেওঁলোকক আকৌ ভাত মানে খুৱাই কৰি মানে পঠিয়ালো সেইকাৰণে তেনেকে সময়ে পোৱা নাই।
উম উম উম, হয় হয়, সেইটো হয় ব্যস্ততা বহুত।
মই ও তোমাৰ ভাবি আছো চিৰিয়াখানা চাব যাম বুলি কেতিয়া যোৱা হয় তাকে মানে ভাবি আছো।
অ অ অ অ, চিৰায়াখানা মই গৈছিলো এবাৰ। যাও যাও নহয় এ পুৱা গৈছিলো। দে দুবাৰ তিনিবাৰ মান গৈছিলো এতিয়া এতিয়াতো বহুত খিনি কিবা কিবি আনিছে এতিয়া। চিৰিয়াখানা আগতে আগতেও আছিল বহুত চি।
হয়।
আৰু তাতেই মানে কি আৰু ফুৰিব লগা আৰু ফুৰিব আৰু ভাল আৰু তুমি। তাতে আ আ আ বহুত বস্তু দেখিব পাৰা বাঘ, সাপ এনেকুৱা।
হয় হয়, বুজিছো বুজিছো সিট।
বনাই আছে এতিয়া কিবা আৰু ভাল বে।
আচলতে তোমাৰ শুনিছিলো মই বহুত ভাল ভাল মানে তেনেকে তোমাৰ চাবলগীয়া কিছুমান জন্তু চৰাই-চিৰিক কি মানে তোমাৰ তেনেকুৱা আছে বুলি মই শুনিছিলো কিন্তু আজিলৈকে যোৱা নাই সি সি। টিভিতহে মানে দেখা পাইছোঁ মই, টিভিতহে দেখা পাইছোঁ মানে।
এনেই যোৱা নাই ন যোৱা নাই যোৱা নাই ন এবাৰো?
এবাৰো যোৱা নাই, মই যামহে তোমাৰ এ ছেপটেম্বৰ মানত যাম চাগে, মোৰ লগৰ এইজনৰ লগত যাম। সি মানে যাম যাম বুলি কোৱা চোন এতিয়া কি হয় বাৰু তে মানেও।
ভালে ভালে যাবা যাবা বহুত বহুত। জন্তুবোৰ চাব পাৰিবা ভাল কি বেলেগ বেলেগ জন্তুবোৰ। চিৰায়াখানা আৰু কি, যক ভিন্ন ভিন্ন জন্তুবোৰ থাকে তাতে।
হয়, হয়, হয় ঠিকে কৈছে, তুমি গৈছা ন তুমি কেইবাৰ গ'লা এই কেই দিনত?
মই তিনিবাৰ মান গ'লো তিনি চাৰিবাৰ মান গ'লো মই।
অ' গৈছো মই তোমাৰ তেনেকেই যোৱা নাই মই যামহে মানে। তেনেকৈ তোমাৰ আচলতে তোমাৰ সময় সময় নিমিলে ন, মানে যাম যাম বুলি থাকি যাই আকৌ, তাতে মানে অকণ দূৰো হৈছে অকলে মানে যাবলৈ ভালো নালাগে। কোনোবা এজন লগত থাকিলে মানে ভাল লাগি যাব।
হয়, হয় ঠিকেই কৈছা, আমাৰ মানে চিৰিয়াখানাৰ যোনখিনি যাগাত সেইখিনিত মানে আগতে স্কুলো আছিল। কেতিয়াবা এনেকৈ স্কুল চ ধৰা কেতিয়াবা বন্ধ চন্ধ দিলে মানে সখিনিত যোৱাই যাই দি তই অলপ চাই আহো বোলো। আমাৰ স্কুল খনৰ সেইয়াই মানে ওচৰতে বেছি বেছি ওচৰ মানে আৰু কি আৰু বা এনেকুৱা ধৰা বেছি ওচৰ নহয় দূৰৰ নহয় মানে এটা জেগাই মানে ঠাই আছে যাব পাৰি আৰু খোজ কঢ়ি হ'লেও।
হয়, হয় কিমান পইচা ল লৈ ন সোমই বোলে কিবা মানে তোমাৰ। প্ৰৱেশ কৰিবলৈ কিবা ফিজ টিজ লয় নেকি মানে এণ্ট্ৰি ফিজ আছে নেকি?
এণ্টি অ' এণ্ট্ৰি ফিজ লয় এণ্ট্ৰি ফিজ লয়।
অঁ কিমান বা লয়?
এন্ট্ৰি ফিজ মই যেতিয়া গৈছিলো তেতিয়া ত্ৰিশ টকা লৈছিলে। এতিয়াতো এতিয়াই গ'ম নাপাওঁ, আজিৰ পৰা ধৰা মই দুই বছৰ মান তিন বছৰ হ'ল। দুই তিনি বছৰ আগত তেতিয়া ত্ৰিশ টকা নে চল্লিশ টকা এনেকুৱা আছিল।
অঁ। এইয়া চাগাগ
উম, হয় ঠিকে কৈছা।
বাকিমাৰ হে ব
বতৰ গৰম গৰম পৰিছে অলপ চলপ, তোমালোকৰ পিনে?
অ'। এই বহুত গৰম বেছি ইয়াত, মানে তোমাৰ গৰমৰ মানে কি কম আৰু সহ্য কৰিব পৰা নাই। পিছে তোমাৰ পৰীক্ষা কেনেকুৱা গ'ল? পৰীক্ষা চলি আছিলে নহয় তোমাৰ?
ভালে গ'ল ভালে গ'ল পৰীক্ষাটো ভালে গ'ল।
অঁ ঠিকে আছিলে, পৰীক্ষা নহয় আৰু কি মানে অকণ ধৰিলে কষ্ট কৰিব লাগে কষ্ট কৰিলে ভালে যায় আৰু। আমি পিছে কলেজৰ সময়ত থাকোতে তেনেকে সে তোমাৰ মানে সম্পূৰ্ণ সময়ত মানে নপঢ়িলোয়ে মানে তোমাৰ। পৰীক্ষাৰ আগত মানে এটা দিন বা দুটা দিন পঢ়ো আৰু তেনেকে এক্সাম দিওঁ, পাছো কৰিলো বাৰু ভগৱানৰ কৃপাত। তথাপিও মানে মই কওঁ যে তেনেক ত মানে নাপঢ়ায় ভাল ন?
অ'। মোৰো সেনেকুৱা পঢ়া নাযায়ে দিয়াচোন যমান যি হওঁক। ঘৰত এইকেইটা পৰীক্ষাৰ আগদিনে সেনেকুৱাই কৰা যায়।
হয় হয় নিছোঁ।
এনেকুৱাকে কৰা যায়।
তোমাৰ গা ভালে আছে ন।
আছে আছে তোমাৰ তোমালোকৰ ঘৰৰ।
অঁ ঠিকে আছে দিয়া মোৰ গাটোহে অকণ বেয়া মানে তোমাৰ দুদিনমান আগতে অকন জ্বৰ আহিছিল এতিয়া মানে ঠাণ্ডা ঠাণ্ডা লাগি আছে। এ গৰম গৰম দিনত মানে জ্বৰ আহিলে বেয়া মানে অকণ অসুবিধা দিয়ে সেইটো বস্তু।
অ সেইটো অৱশ্যয় মই মানে বেছি ঠাণ্ডা মানী। খা দিলো সেইকাৰণে মানে অলপ তনচিল হৈছে এ ঠাণ্ডা পানী খোৱা কাৰণে মোৰ অলপ জ্বৰটো হয় আৰু।
তৰ তনঞ্চিল আছে নেকি তোমাৰ।
মোৰ আছে তনঞ্চিল আছে।
অ মই গম পোৱা নাছিলো দেই তনঞ্চিলটো আচলতে বেয়া মোৰ মাৰো আছে মানে তোমাৰ বহুত বেছিকে ঠাণ্ডা লগাল লগাই তনঞ্চিলটো উঠি যায়গে কষ্ট হয় মানে বেছিকে ডিঙিত ঠাণ্ডা লাগিব নিদিবা আৰু বেছিকে মানে তোমাৰ ৰাতি গা ধোৱা বা তেনেকে ঠাণ্ডা পানী খোৱা বা তেনেকে মানে প পতকে গৰমৰ পৰা আহি মানে লগা লগ ঠাণ্ডা পানী খাই দিছে তেনেকুৱা কামবোৰ নৰিবা আৰু।
উম ঠাণ্ডা মানি যেতিয়া লব ঠাণ্ডা মানী খাওঁ তেতিয়াই মোৰ মানে জ্বৰ উঠি যায় আৰু।
হয় হাই বাকী। কিবা এতিয়া কিবা খালা নে ভাতটো খালে আৰু মানে এতিয়া শোবা আৰু চাগে ন।
অ এতিয়া আৰু শুম বুলি শুম বুলি ভাবিছো তুমি আৰু ফোন কৰিলা বো। বহু দিনৰ মূৰত ফোন কৰিলে।
হয় হয় হয় কি কৰিছা মই শুম অকণমান শুওঁতে টাইম তাগিব। কাৰেণ্টটো অহা যোৱা কৰি আছে যে তাকে মানে অ শুম তাপা বাহিৰতে বিচনাখন লগাওঁ নেকি বাহিৰত বাহিৰত শুবলে ভাল লাগে মানে গছ-গছনিৰ তলত।
উম ভালে কৰিছা বিচনাত বাহিৰত শুলে কি হয় বাহিৰত শুলে ভালে লাগে দিয়াচোন কিয়নো খালি মহৰ উৎপাতটো অলপ থাকে আৰু কেতিয়াবা কেতিয়া
হয় হয় ঠিকে কৈচা মহৰ উৎপাত থাকে পিছে তোমাৰ। আজিকালি কিছুমান এই তোমাৰ হেৰি পায় ন ঔখধ পাইছে গাত মানে ঘহি ল'লে মহে নাকামুৰে মানে।
অ অ অ পাই পা।
আসুৱা চাচোৱা জ্বলাই ল'ব লাগে ইমান গৰম ঘৰত মানে শুব নোৱাৰি তাতে কাৰেণ্ট নাথাকিলে আৰু অসুবিধা মানে।
উম আকাশৰ তলত ভাল লাগে শুই।
হয় বাৰু তুমি কি এতিয়া গাঁৱত আছে নে ঘৰতে আছা নিজৰ।
মই নিজৰ ঘৰতে আছো গাঁৱত গৈছিলো দুদিনমান হ'ল আ যোৱা কালি যোৱ কালি আহিছো ঘৰৰ গাঁৱৰ ঘৰৰ পৰা।
ভালে কৰিলে দিয়া মইয়ো গাঁৱত যাম যাম বুলি আছোঁ তেনেকে মানে। সুবিধা মিলা নাই মাওঁ যাম যাম বুলি কৈ আছো যাব লাগিব মই বহুত দিন হ'ল তোমাৰ প্ৰায় সাত মাহ আঠ মাহ হ'ল গাঁৱলে যোৱা। এই তোমাৰ আইতা যেতিয়া অকণ অসুস্থ হৈ আছিল তেতিয়াহে গৈছিলোঁ মানে তাৰপিছৰ পৰা যোৱাই নাই আৰু।
হয় হয় হয় মই মানে।
গ'লো ইবাৰেই গ'লো হয় এইবাৰ অলপ বেছি দিন থাকে দুদিন থাকা খায়। এৰিকিনে গুচি আহিলে আৰু যোৱাকালি গুচি আহিছোঁ।
যাবা লাগে। আগৰ তা মানে আগৰ নিচিনা মানে ফূৰ্তি নালাগে আৰু মানে সৰু নাই যে এতিয়া, ডাঙৰ হৈ গলোঁ যে ঘপঘপ।
এ, সেইটো হয় ঠিকে কৈছা। আগতে সৰু ছোৱালী আৰে কি আৰু সৰু ল'ৰা ছোৱালীবোৰ দেখিয়ে ভাল লাগিছিল।
এতিয়াও ভাল লাগে, নলগা নহয়।
বাকী
আ হেৰি কি কোৱাচোন তোমাৰ কেতিয়া গৰম মানে কি অতিমাত্ৰা গৰম পৰিছে যে। হা? গৰম কি বহুত বেছিকৈ পৰিছে নেকি বোলো?
শুনিছানে?
পৰিছে পৰিছে গৰম পৰিছে অলপ।
অ ইয়াতো বহুত বেছি গৰম। এ বহুত গৰম দিছে ইয়াতে। অ সদায় তোমাৰ দুবাৰকে গা ধুবলগীয়া হয় মানে। এবাৰ দিনত গা ধোৱা এবাৰ দুপৰীয়া আৰু ৰাতিও গা ধু মানে। এতিয়া হোৱাৰ সময়তো গা ধুয়ে শুম।
উম, আমাৰ মানে অলপ চলপ এই অকনমান আগত বৰষুণো দিলে।
ইয়াতে ব বৰষুণ বৰষুণ অলপমান কমিছে অলপ এতিয়া।
ইয়াতে বৰষুণ দিছিলে, তোমাৰ যোৱাকালি দিছিলে। বৰষুণ দি অকণ গৰমটো মানে বঢ়াইহে দিলে।
হয় নেকি? আমাৰ পিনে অলপমান কমিছে দিয়াচোন, এতিয়া গৰমতটো অলপ।
তুমি আহিবা। তুমি আহিম আহিম কৈ নাহা যে। তুমি আহিবা আহি অহাৰ
যাম। ব্যস্তই থাকা যায়। খুব বেছিকে এনেকুৱাই মানে টাইমো নিমিলে। হে কেতিয়াবা টাইম যাম যাম নিশ্চয় যাম।
অ', শুনিছোঁ। না সময় অকণ বুজি আহিবা, তুমি অহাৰ দুদিনমান আগত ফোন কৰিবা, মই মানে সদায় নাথাকো যে ঘৰত।
অ' কৰিম কৰিম, তুমি এবাৰ এ অ'
যেতিয়া মানে আহিবা তুমি ফোন কৰি দিবা মোক, যে আহিম, তেতিয়া মানে মই ঘৰতে থাকিম আৰু।
অ', মই গ'লে কিন্তু তুমিও আহিব লাগিব অ'।
অ', যাম, যাম, যাম, নিশ্চয় যাম। তুমি আহি লোৱা আগত চোন আগত তাৰপিছত যাম নহয়।
চাও ৰবা, এই হেৰি আজি এইটো আজিতো আজিতো বুধবাৰ, নেক্স বুধবাৰে যাম বুলি ভাবি আছোঁ ৰবা।
আহিবা আহিবা বুধবাৰে ন, ঠিক আছে তেতিয়াহ'লে মই বুধবাৰে ঘৰতে থাকিম তুমি আহিবা। তাৰপিছত লাগিলে তুমি যোৱা সময়ত তোমাৰ লগত একেলগে তোমাৰ ঘৰলৈও গুচি যাম মই।
অ', সেইটোও কৰিব পাৰা, আহিব পাৰা একেলগে, সেনেকুৱাই ক কৰি কিনে।
হয়, হয়, হয়।
নাযাওঁ, নেক্স বুধবাৰে যাম।
হয় হয়, বাকী ঠিকেই আছে দিয়া, মোৰ মানে শুব সময় হৈছে যে, অকণ গাটো ধুই লওঁ মই।
দিয়া দিয়া, ঠিক আছে দিয়া, দিয়া।